হেল্ল'।
শুনিছাঁ?
অ'। তেনেহলে আমাৰ আজিৰ টপিকটো হ'ল ট্ৰেভেলিং। অ'কে।
কোৱা?
হেল্ল'।
শুনি আছোঁ কোৱা।
তোমাৰ মাতটো মই সচাঁ ই কৈছো বহুত শ্ল' আহিছে কম আহিছে।
বৰষুণ দিয়া কাৰণে চাগে।
হ'ব পাৰে, ঠিক আছে তুমি কোৱাচোন? তোমাৰ মানে আজিলৈকে ক'তো এনেকুৱা ক'ত ক'ত তুমি ফুৰিবলৈ গৈছা আৰু য'ত ভাল লাগিছে ফু ফুৰি কিনে আৰু তাৰ এক্সপিৰিয়েঞ্চ খিনি কেনে আছিল? হে
শুনিছা নে?
অ শুনিছো, শুনি আছো।
অ, ইউ পি, ফিৰোজাবাদ, আগ্ৰা মই তাজমহল চাব গৈছিলো, চবতকে ধুনীয়া
ৱাহ। দাইৰেক ইউপি না
উম। মোৰ দেটটোও মনত আছে, চেভেন ডিচেম্বৰ টু থাউজেণ্ড নাইন টিন।
দুহাজাৰ ঊন্নৈছত? মানে সাত সাত বছৰ আগতে।
ছেভেন ইয়োৰছ অ।
বা ইমান আগৰ কথা এতিয়া মনত আছে না আৰে মেইলি ডেটতো না তাৰ কাৰণে। আৰু তাত আৰু কি কি মানে এনেকুৱা কিবা এনেকুৱা অনুভৱ যাৰ কাৰণে পুৰা একদম ফেভৰেট মানে সেই মানে সেইটো ভ্ৰমণটো মানে।
এনেকেতো না নিজৰ টকা পইচা গৈছে।
অ।
সেয়া যিটো পইণ্টটো ভেলিড হয় মানে। ভেলিড পইণ্ট এইটো পুৰা
কোনো ফালৰ পৰা কোনো বাধা নাই যি মন গৈছে খাব পাৰিছোঁ।
আৰু সেইখিনি গোটেইখিনি জে এন বি ফালৰ পৰা গৈছে।
যিমান লগ বন্ধু চব মানে ভাল ভাল একদম।
কোনো নাই টিচাৰখিনিও একো কোৱা নাই যাৰ যত যি মন যায় থাক খাই থাক কোনো অসুবিধা নাই সাতটা বাজিব গোটেইখিনি আহি গাড়ীত সোমাবি বাছ।
অ এনেকুৱাটো ভাল লাগে ন।
কোনো বাধা নাই একো নাই টকা যি মন যায় খোৱা চব টিচাৰ খিনিয়ে পইচা দিব।
চব পাইছে স্কুলৰ পৰা এই আৰু কি লাগে যি ইচ্ছা ঘুৰ ফুৰ
আগ্ৰা কিটাও চাবলৈ নিছিল বাও।
আগ্ৰা ভাগা যোৱা নাই মানু যোৱাৰ ইচ্ছা আছিল যাম কেইনাাবা। চাঞ্চ পালে। আৰু কোনোবা কয় আপোন ঘূৰা ফুৰা ট্ৰেভেলিঙৰ ঠাইত ক'ত ক'ত ঘূৰিছা আজিলৈকে ভাল ভাল ঠাইত ৰিচেণ্টলি তাৰপিঠ শিপিণ্ শক্তিপিণ্ বুলি কয় না।
ছাতি বেলু
তাৰ তাতে কেনেকুৱা লাগিল?
ভাল লাগিল মানে বহুত পতককে হ'ল বস্তুতটো এনেকে এফালৰ পৰা ঠেলিছে ইফালৰপ ঠেলিছে।
এই লাইন
ডাঙৰ ৰুম মূখলে চাইও আছ নেকে ই তেনেকে নুধ নে মেলাকে মোক টাচ কৰিছ মই আকৌ কৈছো। মই তাক কৈছো মানে আপুনি কিলৈ মোক তেনেকে ঠেলিছে? ত পিছৰ পৰা মোক অংগীতাই কৈছে ইয়াত এনেকুৱা লগাই হয় বোলে।
অ কৰা য ৱাহ! হাল্লা চিল্লা যুত সেই লাইন চাইন লাগি কেনে বহুত অান্তি মান অশান্তি মানে কি মানে যোনবিলাক মানুহৰ মানে ভি আই পি লৈ যায় নাই সিহঁতৰ কাৰণে বেলেগ মানুহৰ প্ৰব্লেম হয়।
অসুবিধা কৰ
ভি আ পি লৈ ভি আ পি টিকট আগতে খলে আৰু যবিলাক ব কমন থাকে। সিহঁতে মানে পিছফালে ৰৈে থাকে মানে গোটেই ৰাতিপুৱা আৰু সন্ধিয়াালৈ এক ঘন্টা পিছে পিছে এখোজ বা দু খোজ কাগুৱাই যায় থাকে। আহ মানে এইটো এইটো তাৰ বাহিৰে আৰু ক'তবা ঘ ফুৰা
বৃন্দাবন বনাৰস কাশী।
বৃন্দাৱন বনাৰস। বানাৰসটো চাগে যাম।
ইমান মানে ভাৰতৰ কোনটো অঞ্চলটো ইমান টাফ নহয় আমি চবতে যাব পাৰো যাম বুলিলে।
যাম বুলি ক'লে চব যাব পাৰো কিন্তু সেইটো প্লেনিংটো হ'লেই হ'ল।
মানে একদম ভাল প্লেনিং এটা লাগে, ছেভেন ডেইজ মানে ট্ৰেইন, থকা, খোৱা, ক'ত ক'ত ফুৰিম গোটেইখিনি একদম পূৰা ভাল ভ প্লেনিং এটা হ'লে
বনাৰস আৰু আউট অফ যদি নেশচন বুলি কওঁ তেতিয়া আমাৰ দেশৰ বাহিৰত যদি এনেকুৱা কোনোবা ঠাই য'ত ফুৰা ইচ্ছা আছে? লণ্ডন?
উম।
লণ্ডনে কিয়?
তাত চবতকে ডাঙৰ আৰ্ট মিউজিয়ামটো আছে।
কি আচলতে
ৱৰ্ল্ডৰ চবতকে ডাঙৰ আৰ্ট মিউজিয়াম।
অ ৰহ, অহ আৰ্ট মিউজিয়াম
উম
ৱৰ্ল্ডৰ, ৱৰ্ল্ডৰ চবতকে ডাঙৰ
উম চবতকে ডাঙৰ
নাই মানে মোৰ ফৰেনত নাই, মোৰ মানে বিদেশত মোৰ জাপান যোৱাৰ ইচ্ছা আছে।
জাপান
অহ চান্স পালে চবছে ফাৰ্ষ্ট তাতে যাম, জাপান। অহ, অ
জাপান ফিলিপিনছ
ফিলিম ষ্টৰী ইমান ভাবা নাই মই, নহ মালদ্বীপছ না থাইলেণ্ড নহয়।
ভিতনাম
ভিতনাম
তাৰ কাৰেঞ্চিত এইটো ইণ্ডিয়ান কাৰাৰেঞ্চি যদি ই কৰিবলৈ যাওঁ বহুত, হাই ফাই হ'ম মানে তাত গৈ।
তাৰ কাৰণে ভালেই হব।
কেমিষ্ট্ৰিতকে বেছি বস্তু, অ', বহুত।
প্ৰথমত আমাৰ এইখিনি ঘূৰি লওঁ ভালকে নৰ্থ ইষ্ট ভালকে অলপ এক্স কৰোঁ অলপ, অলপ তাৰপিছত ইণ্ডিয়াটো কৰিম, তাৰপিছত ফৰেনত চব চে, ফাষ্টত যাম জাপান।
জানো ঈশ্বৰে বা ক'তবা নিব বিচাৰে প্ৰথমবাৰ!
এ যি হলেও যামেই মই।
মানে মইতো ভাবাই নাছিলো, মই টু ঠাউজেন টুৱেন্টি থ্ৰিত ম-মই ভাবাই নাছিলো মই শান্তিনী কীৰ্ত্তনো পঢ়িম।
তেনেহ'লে
ক'বাপা গৈ ক'বাত পালোগে। এতিয়া এট-এটো চাবজেক্ট লৈও পঢ়িম যে, মই জীৱনত মই নেজানো আৰ্থ হিষ্ট্ৰি কি চাবজেক্ট। গৈ এক
যোনটো চাবজেক্ট বিষয়ে নাজানো, সেই চাবজেক্টত যাই কিনে পঢ়ি আছো এতিয়া।
গ্ৰেজুৱেচন কমপ্লিটে হব অহা ব
কমপ্লিতে হ'ব আমাৰ।
এ বৰ অদ্ভুত। সেইকাৰণে ভগৱানে য'তেই লৈ যাব, তাতেই যাম আৰু।
এনেকৈ গৈ থাকো নেকি ফুৰা-কৰা, পঢ়াৰ লগত? উম। মই জানা, সৰুপে, মই মানে সৰুতে মই এনেকুৱা আছিলো যে ঘুৰা-ফুৰা বুলি ক'লে মানে এনে ৰিলেটিভচ মামাহঁতৰ ঘৰ, মাহীতৰ ঘৰ। মই এনেকুৱাই মানে বেলেগ ক'তো নাই। হে জে এন ভিত যোৱাৰ পিছৰ পৰাহে মই ঘুৰা-ফুৰা হ'ল মজাকে। ক্লচ য়েইটত মানে কালাৰ অপচন আছিল ক্লাছ টেন-ইলেভেনত অ', তোৰ কাবা্ডী খেলি কেনে তোৰ ক্লাষ্টাৰ গ'লো। হেইত গোলাঘাট গ'লো ক্লাছ টেন-ইলেভেন। মই ক্লাছ টেলভত গৈছিলো মৰিগাঁও। ক্লাছ টুৱেল্ভত মৰিগাঁও গ'লো আৰু আকৌ গোৱালপাৰা গৈছিলোঁ, মই যিমান ঘূৰা-ফুৰা চব মানে আমাৰ জেনবিৰ পৰাই মানে। টো ক্লাচ ইলেভেনত অলপ গুৱাহাটীৰ পৰা লৈ গৈছিলে এইবিলাক লগ কৰাওঁতে ব্যস্ত, ট্ৰিপ বোলো জিঅগ্ৰাফি ট্ৰিপ বুলি কৈ কিনে ঐ গুৱাহাটী যাই কিনে পৰা মিউজিয়াম চব ঘূৰি-ফুৰি আহি গ'লো। এইবিলাকে কথা এইবিলাক নায়ে অলপ তেলো মাৰি পেলাই গুচি আহো, নেকি?
তাকে। জীৱনত অকল ফুৰিবলেহে লাগ অন্য আৰু একো মই হেৰি নাই। পৃথিৱীখনত পঠিয়াইছে যেতিয়া ঈশ্বৰে বহুত পৃথিৱখন অলপ এক্সপ্লৰকে অলপ ধুনীয়া-ধুনীয়া বস্ তু বোৰ খাবলে ইচ্ছা আছে।
নতুন-নতুন বস্তু শিকিও শিকিম, নতুন-নতুন বস্তু চাম। বেলেগ- বেলেগ ট্ৰেডিচন, বেলেগ-বেলেগ কালচাৰ, বেলেগ- বেলেগ চি অকে অ
মই ভাবিছো এইবাৰ আমি যাম দেই বানাৰস কিন্তু যাম এইবছৰ
এই বছৰ আইডিয়াচ যাব কাৰণে
এইবাৰ মানে মই নাজানো টু থাউজে টুৱেণ্টি চিক্স সোমালেহি আৰু যাব পৰা নাই ইমান দিনে
তহতে প্লানিংটো কৰ আমি ৰেডি চাম বেছি ইমান খৰচা নহয় এসপ্তাহ মানে কি পাঁচ পাঁচ দিন মানৰ কাৰণে যাম
আহোতে যাওঁতেই যাব দুদিন
নাই নাই এসপ তা দুদিন মই কেনঞ্চেল কৰছো না আউতে আউতে বুলি মানে এসপ্তাহ এসপ্তাহ দুদিন অহা যোৱা কেনচেল বে পাঁচদিন তাত থাকিম আৰু
যিমানগিটা ঘাট আছে গোটেই গিখন চাম
পাঁচ দিন নালাগে, তিনি-চাৰি দিনত ত' হৈ যাব ক্লিয়াৰ।
হৈ যাব।
অহ। আচ্ছা, প্ৰথম দিনা আমি লাইক মন্দিৰ-চন্দিৰ বিলাক ঘূৰা ফূৰা কৰলো, চেকেণ্ড দিন তাৰ মাৰ্কেট- চাৰ্কেট বিলাক এক্সফ্লৰ কৰিলো, থাৰ্ড দিনা আমি ঘাট-চাট চালো। কি ক'?
মই নেজানো, মইতো গৈ
কাৰণ মানে সঁচা কৈছোঁ মানে কি হয় জানা? যেতেনি কোনবাই ঠাই ফুৰব যাওঁ যে আমি তাতে যোৱা পিছত এনেকুৱা লাগে লম্বা টাইম থাকে না আমাৰ লগত। থাকে যোৱাৰ পিছত, ইমান ভাল ভাল হয়।
তাত কেইবাখনো আছে নহয় আকৌ মন্দিৰ
তই কিবা হয় এক দিনত গোটেই এক দিনত গোটেই মন্দিৰ ঘূৰিম এক দুদিন মানে আমি অলপ নলাওঁ গোতেই ৰাতিপুৱাৰ পুৱাৰ ওলাম ওম ৰাতি ওলাই গোটেই ঘূৰি ফুৰিহে আমি আকৌ ৰুমত আহিম অ ৰুমত আহি আকৌ টোপনি তাৰ পিছদিনা অকল শুবলৈহে মোৰ ৰুমত আহিম আমি তাৰ পিছদিনা আকৌ উঠিম ৰ্মাৰ্কেট কৰিম তাৰ পিছদিনা ভাৰত যায় কাৰ শান্ত গোটেই দিন মানৰ অ ধুনীয়াকে মই হৈ যাব টেনচন নাই মানে যদি গধূিল যদি এটা ঠাইত যাম এতিয়া মানে ইমান বেছিদিনৰ ভাল মে ভাল নহব যদি আমি এনেুৱা যদি প্লেন অ বেছি দিঘলীয়া হলে লু বেয়া না যদি এসপ্তাহ বানাৰছ গলো তাতেতিদিন থাকিলো তাৰ পিছত এদিন গলো অয়োধ্য অয়োধ্যা ৰাধা চাইনে আহিলো এনেকুৱা কৰিলে কিন্তু আমি এসপ্তাহ অনুৱ কৰি্
তেতিয়া দীঘলীয়া টানিব লাগিব হয়নে
অ মানে সেইটো যদি মানে তিনিট মান য থাকে দেইচটেচন তিনিট মান তেতিয়া মানে দীঘলীয়া হৈ ভাল লাগে চিংগল এটা আহি থাকিলে ভাল নালাগে দীঘলীয়া কৰি কিনে দছদিনৰ পাৰি
মানে দহ দিনৰ মানে এনেকে চাই ল'ম মানে চবৰে বন্ধ চুটি তুটি
সতি আনন্দ বজাৰ পিছত এফ আপ্তাৰ দুূৰ্গা পূজা
আফটা দুৰ্গা পূজা ম তেতিয়া পাৰি ঠাণ্ডাতো সোমাব